হেল্ল'
হেল্ল'
আহ শুনিছা?
অ শুনিছো।
হয়
কি কৰিছা? মই যে কাপোৰ ধুই আছো।
হেল্ল' অ শুনিছা?
তচো
হেল্ল' অ শুনিছো। তুমি শুনিছা নাই? তোমাৰ সেইফালে নেটৱৰ্ক নাই পোৱা আক তোমাৰ সেইফালে নেটৱৰ্ক নাই পোৱা।
অ এতিয়া এতিয়া পাইছা নাই বুজি।
অ এতিয়া শুনিছো। কোৱা?
হেডফোনডাল লগোৱা নাছিলোঁ যে। সেইটো কাৰণে শুনা নাছিলা নেকি উম।
মই হেডফোন লগোৱা নাই এনেক- এই কথা পাতি আছো আকৌ। বাকী এতিয়া কি কৰিছা।
অহ দিপ।
অ।
গাটোও ভাল নাই একদম কালি আহি পালোহিহে হোম।
অ।
একদম জৰ উঠিলে এতিয়া ভাল পোৱাই নাই। আজি ভাল বন।
অ।
বন মানীয়ে অ ৱৰ্ক ফ্ৰম ঘৰত কৰিব দিলে। নহলে যাব নোৱাৰিলোও হেঁতেন।
অ। তাৰছা হেৰি ডক্তৰক দেখাব লাগিছিলে আ।
অ
অ ভালেই মোৰ। এ গৰমো ইমান পৰিছে ন।
অ সেই মোৰ গৰম বেমাৰ হৈ গৈছেগে একদম।
অ হেৰি তোমাৰ ইয়াত নেটৱৰ্কতটো অলপ কম পাই নেকি ভালকে শুনি পোৱা নাই। নাহে স্পষ্টকে।
আচ্ছা ৰবা হা মই বাহিৰত গৈছো। সেইজে কৈছো। অ। হেল্ল'।
অ কোৱা।
অ শুনিছা এতিয়া?
অ এতিয়া শুনিছো।
অ।
ৰাতিএ হেৰি এ। কি বুলি কয় দৰৱ খাবা আজিকালি কি হৈছে জ্বৰটো তোমাৰ সাধাৰণতে পটকে ভাল নহয় আকৌ দৰৱ নাখালে।
অ মই যে কালি অলপ গাটো বেয়া-বেয়া লাগিয়ে আছিলে ডিউটিত থাকোঁতে তাৰপাছত ঘূৰি আহোতে দৰৱ একেবাৰে লৈ আনিলো হব নিচিনা লাগিছিলে যে। ত পিছত এই ৰাত ৰাতিও খাই দিলো তাৰপিছত এতিয়াও খাইছো বাৰু। কাহৰ দৰববোৰ লৈ আনিলো জ্বৰৰ মাথা বিষৰ চব লৈ আনিলো আকৌ।
অ আচলতে এইটো কি হয় জানা এই বতৰটোৰ কাৰণে হৈছে। মানে তোমাৰ কি হলে বৰষুণ দিলে আৰু দিনত তোমাৰ ইমান গৰম ইমান ৰ'দ অশান্তি এই ৰ'দটোৰ কাৰণে মোৰ বিষ হৈছে আকৌ।
অ বাহিৰত ওলোৱা হৈছে যে ৰ'দটো পুৰা গাতে লাগিছে।
তাকেহে ক ঘৰত পালাগে
কালি অলপ দেৰিয়ে হ'ল হেৰি এই গৰমটো পাই আমি পিছবেলা দেৰিকে ওলালো। পাঁচটা তাতে বাজিলে ঘৰ পাওঁতে সি ছটা চাৰে ছয়টামান হৈ গ'ল৷
অ-অ মোৰো সেই একে এই মই সেই ছটামান বজাতহে ঘৰ পালোহি এফালে আকৌ বে তাৰ খেলৰো আছিলে মই আকৌ এইফেলে তোমাৰ ক্লাছলৈও গ'লো তাৰ ডিউটিৰ পৰা বাহিৰে বাহিৰে তাৰ পিছত আকৌ বেটাক একেবাৰে আকৌ খেলৰ পৰা লৈ মেলি মানে ছটা বজাতহে মই ঘৰত পাইছোহি আকৌ
তুমিতো ৰেগুলাৰ তেনেকেই পোৱাহি ন সদায়?
সদায় ছটা বাজে আৰু ছটা বজাতহে মানে মই ঘৰ পাওঁগে সি একেবাৰে তাক লৈ আহো আৰু খেলৰ পৰা৷
অহ
উম
বেটা কোন ক্লাছত কৈছিলা যে?
বেটা এতিয়া ক্লাছ থ্ৰীত পঢ়ে৷
অঁ
উম আৰু সেই খেল খেলে এ অ আছে৷
উম
উম এবাৰ সি এইবাৰ মেট্ৰিক দিব৷
অহ
উম
টিউচন পঢ়া শুনা কৰিছে নাই।
তাই কৰিছে অ পিচোন যে তাই সেই বেটাৰ যত খেল খেলে মানে সেই বেতাৰ খেতৰ তাতে টিউচন দিয়াই আছো মানে ওচৰতে আৰু স্কুলৰ ওচৰতে দিয়াইছিল তাক আকৌ মানে সেই তোমাৰ অ চাৰে পাঁচটা সেনেকুৱা মানত ছুটি হয় ত' তাইকো মানে সেনেকুৱা সময়ত মানে একেবাৰে আৰু দুইটাকে মানে লৈ অহা হয় টিউচনৰ পৰা ত' এইকেইদিন মানে কি হয় বেট টিউশন নাই বেটা অকল খেল হৈ আছে ত' মানে অকল বেটাকে অনা হৈছে আৰু এতিয়া লাহেকে আৰু বন আৰম্ হ'ব আৰু তেতিয়া আকৌ দুইটাকে অনা নিয়া অনা নিয়া হ'ব আৰু দেউতাকে থৈ আহে আৰু মই মানে সেনেকে আনিবলৈ যাওঁ আৰু
আচ্ছা ঠিকে কৰিছা দিয়া
মানে তোমাৰ দিনটো আৰু মানে কোনো মানে মোক দিনটো লগ নাপায় আৰু
উম দিনতটো ব্যস্ত ৰাতিহে অলো ৰেষ্ট
অ ৰাতিহে মানে অলপ ৰেষ্ট মোৰ মানে কি হয় তোমাৰ ৰাতিপুৱা চাৰে পাঁচটা বজাত উঠি উঠোও আৰু চাৰে পাঁচটা বজাৰ পৰা তাৰমানে তোমাৰ শান্তি নাই আৰু অ এইফালে তোমাৰ চাৰে পাঁচটা পৰা নিজৰ তোমাৰ ঘৰ দুৱাৰৰ কাম খিনিতো থাকেই তাৰপৰি সেইখিনি কৰি মেলি তুমি আকৌ ডিউটি যোৱা আকৌ ডিউটিৰ পৰা তুমি ক্লাছলৈ যোৱা ক্লাছৰপা আকৌ তুমি এইফালে লৰাৰ লগত আকৌ ব্যস্ত। হৈ যোৱা খেলত স ত' সেনেকে মানে চব কৰি মেলি ছটা বজাত ঘৰ পাওহি ছটা বজাত তোমাৰ ঘৰ পাই আকৌ তোমাৰ ঘৰৰ দেখোন কাম খিনি থাকেই দিনটো এতিয়া মানু মানুহ এজনী দিনটো কাৰণে ওলাই যোৱা পিছত কিমান এটা ঘৰৰ কাম নাথাকে জানো তুমি কোৱা অ সেইখিনি উম তাৰ পৰা আকৌ তুমি সেই খিনি কৰি মেলি তুমি আকৌ সাতটা বজাৰ পৰা বেটি এটা টিউশচন থাকে।
উম
ত' আকৌ স খুৱাই বোৱাই আকৌ সাতটা বজাত মই তাইক আকৌ টিউশচনলৈ লৈ যাও। ত আকৌ তাই সেনেকে আহ আ চাৰে আঠটা বজাত ছুটি হয়। আকৌ চাৰে আঠটা বজাত আনোগে মানে তোমাৰ কৈছো নহয় ৰাতি মানে তোমাৰ মানে অম চাৰে এঘাৰট লৈকে মানে মই বিজিয়ে থাকো আৰু ৰাতিপুৱাৰ পৰা
আৰু আজিৰ দিনত ব্যস্ত নাথাকিলে নহবই যে চব নিজৰ কাৰণেই কৰিব লাগিব।
কাৰণে কৰিব লাগে আৰু তোমাৰ মানে এইবিলাক উ
যোনটো যোগ আহিছে ন।
উম আৰু মানে মানুহ যে ব্যস্ত থকাটোৱে ভাল। তুমি আজি ব্যস্ত হৈ থাকিবা তোমাৰ মানে এইবোৰ বেলেগ কিবা কিবি একো মানে তোমাৰ কথা ভাবিবলৈও সময় নাই পাতিবলৈও সময় নাই। হয় নে নহয় তোমাৰ মানে তুমি নিজৰ কাম ব্যস্ত থাকা। মানে সেইটোৱে ঠিক আছে। নহলে তুমি দিনটো ঘৰত থাকিবা তোমাৰ কি কি কথা কথাতটো মানে সেইবিলাক সেই তাতকে যে তুমি ব্যস্ত হৈ থকাটোৱে ভাল।
কি কৰো কি নকৰো লাগে দিনটো এনেই থাকিলে।
এনে থাকা হয় মোবাইল চাই থকা হয়। তাতকে তুমি এতিয়া কৰবাত ব্যস্ত হৈ থাকিবা দিনতটো তোমাৰ সেনেকেই গুচি যাবগে। সেনেকেই ভাল উম সেনেকুৱা হয়। বাকী এতিয়া আৰু হেৰি কি বুলি কয় কিহে ভাত খালা।
ভাত এই গাটো ভাল নাই যে তাৰপিছত সেই ভাততে আলু দি দিব ক'লোঁ তেনেকেই গৰম গৰম ভাতৰ লগত। আলু পিটিকা তেনেকেই খালোঁ আৰু
অ আৰু মানে কি হয় তোমাৰ জ্বৰ হৈ থাকিলে যে একো খাবও মন নাযায় মোক খন মানে তোমাৰ তিতা তিতা লাগি থাকে। চ' সেনেকুৱা মানে অলপ চিম্পল। আৰু এনে গা বেয়া হলে যে বেছি এইবিলাক খাবই নালাগে চিম্পুল কে সেনেকে খাই মেলি যে তোমাক থৈ দিব লাগে।
আহ আৰু এইকেইদিন এই ডিউটি অহা যোৱা কৰি থাকোতে ভালকেতো ঘৰত খাই যোৱা নহয়। আকৌ ফাষ্টফুডৰ বস্তু খাই দিয়া হয় আৰু বাহিৰৰ বস্তু ইমান এটা নাখাও ন আকৌ গৰম সেইটো কাৰণে
উম এতিয়া এইটো মাহ আৰু পুৰা গৰম পৰিব। তোমাৰ এতিয়ানে ছেপটেম্বৰ মাহলৈকে অ ছেপটেম্বৰ মাহৰ লাগে তোমাৰ শান্তি নাই আৰু এতিয়া গৰম পা তুমি শান্তি নোপোৱা আৰু মই যে সেইটো কাৰণে যে ঠাণ্ডা দিনটোয়ে ভাল পাও।
সঁচাকে মোৰো ঠাণ্ডা দিনটোয়ে ভাল লাগে লাগিলে যিমান ঠাণ্ডাত ওলাই ফ ফুৰিলেও গৰম দিনটো বহুত বেয়া পাওঁ।
উম আৰু ধৰা তুমি ভালকে তোমাৰ টোপনি ধৰিলে তুমি শুব নোৱাৰা। তোমাক কিবা এটা খাব খাব নোৱাৰা গৰমত উহ আহ কে। বনাব মন নাযায় হয় নে নহয় কোৱা ঠাণ্ডা দিন
ক'ব নোৱাৰি
অ আকৌ কেতিয়া তোমাৰ বিয়া এখনাবা তোমাৰ কাপোৰযোৰ কেনেকে পিন্ধিম সেইটোয়ে চিন্তা মানে তেনেকে ওলাই যা সোৱে চিন্তা ঠাণ্ডা দিনত তোমাৰটো নাই নহয় তুমি গা ধোৱা সময়ত পানী চোৱা সময়তে অলপ প্ৰব্লেম হয় আৰু ঠাণ্ডা লাগে তাৰপা তোমাৰ একো প্ৰব্লেম নাই তুমি এ ধুনীয়াকে বলা মেলিলা থাকিলা খালা তোমাৰ একো অসুবিধা বুলিবলৈ মানে নাই আৰু
সেই ঠাণ্ডাৰ পৰা এনেই জ্বৰ চৰ বিলাক হয় আৰু তেনেকে বেছি বেমাৰ বিলাক ঠাণ্ডা দিনত নহয় নহয় এই গৰম দিনত বহুত ইমান মানুহৰ বেমাৰ হয় নহয়
উম তোমাৰ তুমি এতিয়া কেনিবা ওলাই গ'লা তুমি এতিয়া তোমাৰ এ পানী পিয়া লাগিল নাযায় তুমি এতিয়া ধৰি লা ফ্ৰিজ এ তেনেকে খালা ত তোমাৰ সেনেকেই মানে দুই হৈ ভোক নালাগ তোমাৰ পানী খাই থাকে ভৰি থাকে হে আকৌ তোমাৰ সত বুক নালাগিলে কি হব তোমাৰ আকৌ শৰিটোৱো মানে তোমাৰ ভৰি বিষা ন চতে বিঠাই কিন্ত তুমা তাত মানে সেনেকে মানুহৰ মানে গেছৰ প্ৰব্লেম হয়।
অ খোৱা খেলি মেলি হ'লে গেছৰ প্ৰব্লেম হ'বই
খোৱা খেলি মেলি হলে তোমাৰ গেছৰ প্ৰব্লেম হৈ যায় ত' মানে সেইবিলাক হয় আকৌ
এতিয়া ভাত খালা নাই তুমি?
মই যে ভাত খোৱাই নাম সেই ৰাতিপুৱা মানে আজি বন্ধ পাইছোঁ যে মানে কাম উঠচ হেল্ল' হেল্ল'-
অ ভাত খালা নাই কৈছো
ই ভাত যে বনোৱাই নাই
আত্ছা
অ মানে এ হেৰি উ ৰাতিপুৱা চাহ খালোঁ চাহ বিস্কুট সেনেকে তাৰ পিছত তোমাৰ বন্ধ পাইছোঁ ছুটি পাইছো ভাবিছো অলপ ঘৰৰ কামকে কৰো মানে তোমাৰ ইমানেই ৰ'দো দিছে সেইটো কাৰণে ভাবিছো কাপোৰকে ধুই লওঁ নেকি অকনমান বা সেই কাপোৰেই মানে
তাকেই
আৰু ঘৰ দুৱাৰ অলপ চাফা কৰিলোঁ তোমাৰ সেই আচাৰো কিবা কিবি আছিলে সেইবিলাক তোমাৰ সেই ৰ'দত দি ললোঁ মানে তোমাৰ সেনেকে মানে কাম শেষে নোহোৱা হৈছে আকৌ
উম ৰ'দ দিলে এনেও কাম ওলায় ঘৰত থাকিলে
সেয়া তাতে আৰু এতিয়া তোমাৰ কি হয় তোমাৰ ডিউটিলৈ যাবলৈ ইমান খৰ ধৰকে তোমাৰ চব কাম বন কৰি মেলি যাব লগা হয় তোমাৰ মানে ঘৰটো ভাল কৰি গলে মুতিবলে মানে তোমাৰ টাইম নাইকিয়া নিচিনা হৈ যায়
উম
অ তোমাৰ ভাত পানী চ বনাই মেলি থৈ যাব লাগে হে কৰি থৈ যাব লাগে